হেল্ল'
হেল্ল'
অ' শুনিছে?
নমস্কাৰ।
নমস্কাৰ নমস্কাৰ। ভালনে? হেল্ল'
অ', হেল্ল'
খবৰ ভালনে আপোনাৰ?
অ' খবৰ ভালেই।
অ', কি কৰিছে?
মই পথাৰলৈ চাও, পথাৰৰ পৰা এপাক আহো বুলি ভাবিছো।
হয়।
মাটি-চাতি এতিয়া, অ' খালো, মই দুপৰীয়াই খালো। পথা, পথাৰত যাওঁ, গৈ পেলাই খেতিডৰা এ অলপ শাক পাচলি অলপমান কৰিছোঁতো
অ'।
এবিঘা মান হ'ব।
এবিঘা
এবিঘা শাক-পাচলি কইছো, তাকে দুজনমান মানুহকো লগাইছোঁ
হয় হয়।
চাই আহো।
কি কি কৰিছে? কি কি শাক-পাচলি কৰিছে?
মই তিয়ঁহ কৰিছোঁ জাতিলাও কৰিছোঁ ভেণ্ন্দি
হয়
নেচেৰা নেচেৰি কৰিছোঁ এইবিলাক
অ আপোনাৰ সকলোবোৰ আপোনাৰ জৈৱিক পদ্ধতিৰে কৰিছে নে
অ মইতো মই মোৰ খেতি যিমান আছে মই ত কোনোদিিন মই ৰাসায়নিক সাৰ প্ৰয়োগ কৰাে নাই মই সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৰিছো আৰু যি মোৰ এদিন আহিবাচোন মোৰাক দোকানখন চাই যাবহি মই বেড নিৰ্মাণ কৰিছো মানে বেড বনাইছো সেই বেড কিছুমানত মানে মই জৈৱিক পদ্ধতিৰে তাত কি কৰিছোঁ এখন এখন বেদত মই মানে শাক পাচলি খেতি কৰিছোঁ ধুনীয়া আৰু মোৰ মই যিমান খেতি কৰিছোঁ মই আজিলৈকে মই ৰাসায়নিক সাৰ প্ৰয়োগ কৰিয়েই পোৱা নাই মই জৈৱিক সাৰেই প্ৰয়োগ কৰি কৰোঁ
নাই নাই ঠিকে আছে মানে আজিকালিৰ দিনত আপোনাৰ কি হৈছে যিবোৰ ৰাসায়নিক আপোনাৰ চব পাচলিতে আপোনাৰ যি ৰাসায়নিক পদ্ধতি আপোনাৰ ব্যৱহাৰ কৰিব লৈছে ন
আমাৰ বিভিন্ন ধৰণৰ শৰীৰত অপকাৰ হয় ন এতিয়া আপোনাৰ জৈৱিক পদ্ধতিৰে কৰিছে ভাল এটা পদক্ষেপ আপুনি হাতত লৈছে কাৰণ আজিকালিৰ দিনত জৈৱিক পদ্ধতিৰে খেতি কৰা আপোনাৰ খুব কম পৰিমাণে দেখা পোৱা যায়
অহ
প্ৰায় ভাগ কৃষকে মানে আপোনাৰ ৰাসায়নিক পদ্ধতিযৰে ব্যৱহাৰ কৰে বুজিছে
নহয় নহয় এইটো মানুহ বিলাকৰ ভুল জৈৱিক পদ্ধতিৰে খেতি কৰিলে খেতি উৎপাদনো হয় আৰু মাটিডৰা সুস্থ থাকে সুস্থ সবল হৈ থাকে হে ৰাসায়নিক সাৰ প্ৰয়োগ কৰিলে মাটি বেয়া হয় মাটিৰ ওপৰা শক্তিটো নাইকিয়া হৈ যায় আৰু খৰচো নাই জৈৱিক জৈৱিক পদ্ধতিয়ে কৰিলে খৰচ একেবাৰে কম হয় নহয় আমি ঘৰতে এইবিলাক পেলনীয়া যে পেলনীয়া জাবৰ জোথৰ হয় নে নহয় শাক পাচলি এইবিলাক পেলনীয়া এইবিলাক আমি কি কৰো এইবিলাক এইবিলাকে জৈৱিক এটা গাত তাত এটা কান্দি পেল তাত থৈ দিলেই হ'ল তাত যেতিয়া গেলিব পচিব এসোপা পথাৰত দিয় মাটিত দিলেই হ'ল সেয়াই জৈৱিক আৰু আজিকালি এইটো ধাৰ্মিক বাৰ্মি কম্পষ্ট যিটো কেঁচুসাৰ বুলি কয় আজিকালি সকলোতে উপলব্ধ দামো কম ইউৰিয়া সাৰতকৈ কেঁচু সাৰ এই বাৰ্মিচ কম্পজ এই কেঁচু সাৰটো একেবাৰে দামো কম হা দহ টকা দহ টকা সাত টকা আঠ টকাতটো পোৱা যায় বাকী ৰাসায়নিক সাৰৰ ঔষধৰ যিমান দাম মানে সাৰ বিলাকৰ যিমান দাম আৰু আজিকালি জৈৱিক সাৰৰ দাম সাৰ কম আৰু ঘৰতেতো প্ৰস্তুত কৰিব পাৰিলে আৰু দাম আৰু এটকাও তাত মানে ব্যয় কৰিব নালাগে নহয় জানো
আমাৰ এখন এখন ঘৰত কিমান জাবৰ জোথৰ পেলনীয়া আৱৰ্জনা ওলাই সে জৈৱিকাৰ এইবিলাক পথাৰত দিব লাগে পথাৰত দিলে খেতিও ভাল হয় মাটিৰ উৰ্বৰা শক্তিও বৃদ্ধি পায়
বাঢ়ে বাঢ়ে
বায়ে আৰু বেমাৰ আজৰ পৰা বিভিন্ন মুক্ত হ'ব পাৰে মানুহ হয় নহয় আজিকালি বজা যিমান বিলাক শাক পাচলি ওলাইছে চব মানে কীটনাশক দ্ৰব্য আৰু ৰাসায়নিক সাৰ দি দি মানুহ বিলাকক সেইবিলাক চবজি মানুহ বিলাকে খাই আৰু ফিজত থলে এদিনো নাযায় আৰু এনেই থলে গেলি যায়
হয় হয় আপোনাৰ কি হয় মানে হয় যোৱা যোৱ কালি মানে আপোনাৰ কি হৈছে আমাৰ ইয়াত মানে বজাৰ এখন বহিছে সপ্তাহিক বজাৰ এখন বহে যে বজাৰখনত আপোনাৰ মই নি নিলো আপোনাৰ তিয়হ নিলো এক কেজি মান তিয় নিলো তাৰপিছত আপোনাৰ ভেন্দি লৈ গ'লো তাৰ পিছত জিকা লৈ গলো নি পেলাই মই থৈ দিছো ৰাতিটোতে বুজিছে নে কিয়তো আপোনাৰ কি হৈ গৈছে আপোনাৰ মানে কোচ খাই অহা নিচিনা এটা হৈ যায় নহয়
আহ গেলি গৈছে
তেনেকুৱা নিচিনা হৈ গৈছেগৈ মানে প্ৰায় গোটেইখিনি যিমানখিনি লৈ গৈছো প্ৰায়ভাগে মানে তেনেকুৱা নিচিনা হৈ গছে তেতিয়াই মানে গম পাইছো যে এইবোৰ খালে আমাৰ শৰীৰৰ কাৰণে কিমান অপকাৰী এয়া বাহিৰতে এনেকুৱা হৈছে আমাৰ যেতিয়া শৰীৰৰ ভিতৰত যাব তেতিয়া আমাৰ শৰীৰত আম দেখা নোপাও ন ভ ভিতৰত কি হৈছে পেটৰ ভিতৰত শৰীৰ ভিতৰত তেনেহলে তেওঁ সেইবোৰে অপকাৰ সৃষ্টি কৰে তেওঁ ভাবক
অঁ সেইটোয়েইো এতিয়া এইবিলাক এ আগতে এতিয়া মোৰ এতিয়া খেতিত মোৰ খেতিৰ যিটো তিয়হ এসপ্তাহ এসপ্তাহ যদি থৈ দিয়া যায় একো নহয় কিন্তু বজাৰৰ পৰা কিনি অনা এটা তিঁয়হ যদি মই থৈ দিওঁ পিছদিনাখনে লেৰে লি যায় ইয়াৰ কাৰণটো হৈছে ইয়াৰ কাৰণ তাত মানে একদম সৰ্বাধিক মানে ৰাসায়নিক সাৰ প্ৰয়োগ কৰিছে আৰু সৰ্বাধিক কীটনাশক ঔষধ ব্যৱহাৰ কৰিছে ক'ত এতিয়া শাক পাচলিত পোক ধৰি পোক পতংগই নষ্ট কৰি গতিকে তাত আমি ৰাস শায়নক যিটো কীটনাশক দ্ৰব্য প্ৰয়োগ নকৰি পেলাই আমি জৈৱিক পদ্ধতিৰো আমি কীটনাশক দ্ৰৱ প্ৰয়োগ কৰিব পৰা যায় যেনেকে গৰু গোবৰ গৰু মুঠ হ'ল
হয়।
গৰু গোবৰ আৰু গৰু মুত লৈ পেলাই মিলাই পেলাই এটা মানে পানীটো লৈ স্প্ৰে কৰি পেলাই গছৰ গছৰ পাতত স্প্ৰে কৰি দিলে সেই পোক পতংগ মৰে পাছত নিম পাত মহানিমৰ পাত হেঁ মহানিমৰ পাত গোবৰ গোবৰ মুত এনেকৈ এটা এটা মানে বেদ বনাই পেলাই অলপ শুকুৱাই পেলাই শুকুৱাই পেলাই সেইটো জ্বলাই দি পেলাই যিটো ধোঁৱা হয় সেই ধোঁৱাইয়ো পোক পতংগ বিলাকক কি কৰে মানে সেই ধোঁৱাৰ পৰা হাত খাৰে মানে পোক পতংগ‌ বিলাক নাহে ধোঁৱা পালে গতিকে আমি এনেকে আমি ৰাসায়নিক কীটনাশক ঔষধ যদি ব্যৱহাৰ কৰি কৰি পেলাই এইবিলাক আমি জৈৱিক পদ্ধতিৰে কৰো আমাৰ স্বাস্থ্য‌‌ ভালে থাকিব
হয় সেইটোৱে নঁ এতিয়া মানুহবোৰে কি কৰিছে এতিয়া এতিয়া উপায় নোহোৱা হৈছে ন মানুহবোৰতো এতিয়া খাব যিহেতু লাগিবই বজাৰত ওলাইছে এতিয়া নতুন নতুন পাচলিবোৰ মানুহবোৰে দেখি এতিয়া আৰু যি বজাৰত আপোনাৰ সেই বোৰ আচলতে আমি আচলতে এইবিলাক আমি আচলতে একোটা একোটা আমি বিষ হে খাই আছো আৰু কব গ'লে কিনি পেলাই আৰু আজিকালি আজিকালি আপোনাৰ কি হৈছে এইবোৰ খোৱাৰ ফলত মানুহ বিলাকৰ কি হৈছে আয়ুস বিলাক কমি আহিছে কমি আহিব ধৰিছে আপোনাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ আপোনাৰ আৰু লগতে কি হৈছে চাব আপোনাৰ প্ৰায় ভাগ মানুহ আপোনাৰ কম বয়সতে কি হয় আপোনাৰ দাৰি চুলিবোৰ আপোনাৰ পকিব ধৰে সৰি সৰিব ধৰে কাৰণ এইবোৰ ৰাসায়নিক যিবিলাক দ্ৰব্যবোৰ যে আমাৰ শৰীৰৰত প্ৰৱেশ কৰিব ন' তেতিয়া আমাৰ এইবোৰ গুণে আমাক মানে দেখা দিয়ে
অঁ হয় কথাটো
আগৰ আপোনাৰ মানুহবোৰে কি কৰিছিলে আপোনাৰ যেতিয়া আমাৰ ককা আজু ককাহঁত আছিলে তেওঁলোকে আপোনাৰ ঘৰ তে কৰা শাক পাচলি ব্যৱহাৰ কৰিছিলে তেওঁলোকে এ কোনো বজাৰৰ পৰা অনা পাচলি বা বজাৰতো আগতে কেনেকুৱা ধৰণৰ তেনেকুৱা ৰাসায়নিক পদ্ধতি হিচাপে ব্যৱহাৰ কৰাত শাক পাচলি আচল আগতে বজাৰতো ওলোৱা নাছিলে আমাৰ আজো ককাহঁতেতো এইবিলাক প্ৰায় আপোনাৰ জৈৱিক পদ্ধতিৰে কৰা খেতিয়ে খাইছিলে কিন্তু এয়া তেওঁলোকৰ তেওঁলোকৰ আয়ুস তেতিয়া উম বেছি বহুত আছিলে আপোনাৰ এ আগতে আপোনাৰ কি হয় মানুহবোৰ আপোনাৰ অঁ এশ এশ বছৰ মানলৈ আপোনাৰ তেওঁলোকৰ আয়ুস থাকে এশ পাৰো হৈ যায় আমাৰ ঘৰৰ কাষতে আছে এজন এজনী আইতা এজনী আছে তেখেত আপোনাৰ এশ বিছ বছৰ মানলৈ তেখেতৰ তেখেত আছিলে বাৰু
অ
অ তে ভাবক তেনেহ'লে আজিকালিৰ দিনত আৰু মানুহবোৰ আপোনাৰ কি হয় আপোনাৰ ষাঠি সত্তৰ আপোনাৰ সত্তৰ নোচোৱে গৈ আৰু
মানে ৰাসায়নিক সাৰত যিমান প্ৰস্তুত হোৱা যিমান বিলাক মানে শস্য আছে
হয়
খাদ্য শস্যবিলাক আমি যদি খাওঁ আমি মানে এতিয়া পোন্ধৰ বিছ বছৰতে আমাৰ সৃষ্টি শক্তি কমে হ ছালৰ ৰোগ হয় বিভিন্ন মানে চুলিৰ তাৰপিছত দৃষ্টিশক্তি কমোৱাৰ লগতে চুলি সৰে হ'ল অকালতে চুলি পকে তাৰপিছত হ দাঁতৰ প্ৰব্লেম হয় দাঁত মুখৰ প্ৰব্লেম হয়
হয়
তাৰপিছত একেবাৰে আৰু ত্ৰিছ পঁয়ত্ৰিছ বছৰতোন একেব বৃদ্ধ একোৰে সম্পূৰ্ণ বৃদ্ধ মানুহ এজনৰ নিচিনা লাগে অ ইয়াৰ কাৰণটোে হৈছে আমি সেই ৰাসায়নিক সাৰ প্ৰয়োগ কৰো আমি যেন শাক পাচলিবিলাক খাওঁ অঁ
আজিকালি আকৌ আপোনাৰ কি জানেনে নাই আজিকালি আপোনাৰ যে অকল শাক পাচলিতে যে ৰাসায়নিক সাৰ বস্তু ব্যৱহাৰ কৰিছে বা সাৰ দ্ৰব্য ব্যৱহাৰ কৰিছে সেইটো নহয় আজিকালি আপোনাৰ মাছ হওক মাংস হওক আপোনাৰ প্ৰায়ভাগ বস্তুতে আপোনাৰ কি হয় ৰা ৰাসায়নিক বস্তু দিয় এতিয়া মাছতে চাব আপোনাৰ মাছকো আপোনাৰ কি কৰে ৰাসায়নিক পদ্ধতি আপোনাক তেওঁলোকক বিভিন্ন ধৰণৰ আপোনাৰ বেজি দিয়ে কিবা সাৰ পানীত সাৰ মিহলাই
অ হয়
সেইবোৰ সেইবোৰ খালেও আপোনাৰ শৰীৰৰ কাৰণে আমাৰ বহুত অপকাৰী হয় দেচোন অকল মাছ মাংস অকল যে শাক পাচলি পৰাই যে আমাৰ শৰীৰতটো অপকাৰ হৈ আছে সেইটো নহয় মাছ মাংসও যে আমাক কিমান অপকাৰ কৰি আছে আছে সেইটো আচলতে মানুহবোৰে আচলতে বুজিব পৰা হোৱা নাই
অ হয় এতিয়া যিটো আমাৰ ব্ৰইলাৰ কুকুৰা সেই ব্ৰইলাৰ কুকুৰাত মেডিচিন চেডিচিন যেনিয়ে বা ইঞ্জেকশ্যন দিয়ে কিবা ভেকচিন চেকচিন কিবা ঔষধ পাতি যেন খুৱায় এইটো কিন্তু মানৱ সমাজৰ বাবে এটা সাংঘাতিক মানে ক্ষতিকাৰক গতিকে আমি ঘৰতে লোকেল কুকুৰা পুহি পেলাই তাৰে ম আমি খাব লাগে আৰু ই তুমি কোৱাৰ দৰে যে কিছুমান মানুহে যেন পুখুৰী মানে ফিচাৰীত যেন মাছ মীন পালন কৰিছে তেওঁলোকে যেন বজাৰৰ পৰা গৈ পেলাই কি এইটো কি কয় ইউৰিয়া আৰু ৰাসায়নিক সাৰ প্ৰয়োগ কৰে
হয়
দিয়ে সেই সেই পানী মাছে খায় গতিকে মাছ সোনকালে ডাঙৰ হয় নহয় জানো গতিকে তেওঁলোকে সেই ৰাসায়নিক সাৰ পানীত নি দি পেলাই এই কেঁচু সাৰটো দিলেও একো ক্ষতি নহয়তো
হয় হয় এতিয়া বানে কি আপোনাৰ হয় হয় জৈৱিক সাৰ দিব পাৰি এতিয়া জৈৱিক সাৰ দিলে আপোনাৰ মানে কি হয় আপোনাৰ বজাৰ বজাৰত আপোনাৰ সেইটো দাম পোৱা নাযায় এতিয়া সোনকালে মানে কি হয় ডাঙৰ কৰিব লাগে আৰু মানে বিক্ৰী কৰিব লাগে
নহয় নহয় জৈৱিক সাৰ সোনকালে হ'ব জৈৱিক সাৰ জৈৱিক সাৰ প্ৰয়োগ কৰিলেও সোনকালেই গছজোপা হ'ব
হয় নেকি
অ অ এইটো সেইটো এইটো মানুহৰ ভুল ধাৰণা গতিকে আমাৰ মানুহ বিলাকে নাজানে যেন ভাবে যে ৰাসায়নিক সাৰ প্ৰয়োগ কৰিলে ফচল সোনকালে পোৱা যাব উৎপাদন বেছি বৃদ্ধি হ'ব নহয় জৈৱিক শিক্ষাৰ প্ৰয়োগ কৰিলেও আৰু সোনকালে ফচল পোৱা যায় আচলতে ইয়াৰ পৰিচাৰ্যয়ৰ লগত কথা দেই এডোৰা খেতি কৰিলে
হয় ভাল কথা এটা আজি বাৰু বুজিব পাৰিলো আপোনাৰ পৰা এইটো মই আগতে
অ গতিকে এতিয়া আমি মানুহক গাঁৱত আমি গাঁৱত মানুহ বিলাকক ক'ব লাগিব শিক্ষক খেতিয়ক বিলাকক ক'ব লাগিব সজাগতা সভা পাতিব লাগিব যে আপোনালোকে ৰাসায়নিক ত্যাগ কৰি ত্যাগ কৰি পেলাই আপোনালোকে কি কৰক জৈৱিক সাৰ ব্যৱহাৰ কৰক জৈৱিক সাৰ ব্যৱহাৰ কৰক গতিকে আমি গোটেই ৰাইজক কব লাগিব এটা জাগৰণ আনিব লাগিব সজাগতা সভা পাতিব লাগিব ৰাসায়নিক